হেল্ল' হেল্ল'
শুনিছেনে আপুনি হেল্ল'
হয় হয় হয় হয় মই শুনি আছো হয় নমস্কাৰ কি কৰি আছে আপুনি
আপোনাৰ মাতটো অহা নাই যে
হয় হয় শুনা পাইছে আপুনি হেল্ল'
অ ক'ব আপুনি মই শুনি আছোঁ
হয় হয় মই এনেই আছিলো মানে মই অলপ ভ্ৰমণৰ কথা ভাবি‌ আছিলো হেল্ল'
অঁ ঠিকে আছে
হেল্ল'
অঁ শুনি আছোঁ
হেল্ল'
হেল্ল' আপোনাৰ মাতটো আহা নাই আপুনি নেটটো চেক কৰকচোন হেল্ল'। ই পা পল্টু মই আছে।